হেল্লৌ'
অ কি কৰি আছা
অ মই জাষ্ট ঘ বাহিৰলৈ গৈছিলো ঘৰ আহি পাইছোহি
ইমান ট্ৰেফিক
অ আজিকালি জানো বহুত মানে তেজপুৰ জেগাতোত বহুত ট্ৰেফিক হৈছে দেই।
অ ইমান ট্ৰেফিক আৰু মিছন চাৰিআলি এৰিয়া ফালৰ পৰা যে সোমাই আহিব পাৰ্টখন যে মানে তাতে সেই অকমান পাৰ্টখনতে দহ মিনিট লাগি যায়। ইমান ট্ৰেফিক ইমান আৰু ৰাস্তাও ভাল নহয়।
সেইটোৱেটো তোমাৰ মিছন চাৰিলি জেগাটোত মানে তিনিটা জাগা চাৰিটা জাগা আছে ন? এফালে যায় পৰু়ৱা চাৰিআলি এইফালে যায় খলমৰা, এইফালে যায় তোমাৰ বিপি তিনিআলি, এইফালে যায় টাউন ন? ত মানে তোমাৰ টাউনৰ ৰাস্তাটো ইমান এটা ভিৰ নাথাকে হা মানে টাউনৰ ৰাস্তাটো কেনেকে ভিৰ থাকে মানুহ বিলাকে যে আহে তেতিয়া ভিৰ থাকে মানে যাওঁতে ভি নাথাকে হা।
অ।
কিন্তু যে বি পি তিনিআলি যে ইমান ভিৰ থাকে জানা, ইমান ট্ৰেফিক থাকে। এইফালে যাবই নোৱাৰি।
বি বি তিনিআলি পিনেতো বহুত ভিৰ থাকে, মানে যিদি মানে পৰুৱা চাৰিলি চাইডক পা হয় হয় ন তেতিয়া টাউনৰ পিনে যাবলৈ ইজি হয় কিন্তু মানে এইটো যেতিয়া চলমাৰা চাইডৰ পৰা যোৱা হয় ন এই খিনি পাৰ্ট কল মানে চলমেৰি মিছন চাৰিআলিৰ নোপোৱা পাঠখনত তাৰ ৰাস্তাটো ইমান বেয়া ন আৰু ওপৰত দুটা তিনটা স্পীড ব্ৰেকাৰছ আছে, কিমানটা যে এক্সিডেন্ট হৈছে আৰু তাত ইমান গাত গাত আছে ন একো কামেই নহয় আৰু ওপৰত ইমান কনষ্ট্ৰাকচন চলি আছে ন বিপি তিনিআলিৰ ৰাস্তাটোতো যাবই নোৱাৰি গোটেই ধূলি-ধূলি-ধূলি।
অ সেইটো টো হয় দে মানে সেইটো ৰাস্তাতো মানে আমাৰ যে অসমত অসমৰ তোমাৰ যেনেকে তেজপুৰতো ডেভেলপ হৈ আছে ন লাহে লাহে, ত' মানে অভাৰ ব্ৰিজ বনাবৰ কাৰণে এইবিলাক ৰাস্তা খিনি মানে কনষ্ট্ৰাকশচন কৰিবৰ কাৰণেতটো ৰাস্তা খিনি অলপ ভাঙা চিঙাটো হ'বই ন, এইবিলাক ইমান ডাঙৰ ডাঙৰ এইবিলাক মানে পুতিছে তোমাৰ চিমেণ্টৰে পুতিছে অভাৰব্ৰীজ বনাবৰ কাৰণে, সেইকাৰণে মানে আমাৰ এই পৰুৱা চাৰিলি যোৱা ৰাস্তাটো অলপমান ঠিক আছে ডেভলপ হৈছে আগতকৈ কিন্তু বি পি তিনি আলিটো এতিয়ালৈকে মানে হোৱা নাই।
অ সেইটোৱে বি পি তিনিআলি পিনেটো চবতকে বেছি মানে কনষ্ট্ৰাকচন হৈছে আৰু তাত
তাতে ভা ভাঙি আছে চব তাতে ভাঙা পিটা এবাৰ ভাঙিব, অট বনাব আকৌ আকৌ ভাঙিব আকৌ ত'ত বনাব তেনেকুৱা নিচিনা। পৰুৱা চাৰিআলি যোৱা পিনেও মানে অকমান মিছন চাৰিলি যেতিয়া ক্ৰচ কৰা টাইম কন থাকে ন সেইখিনিতো মানে অকনমান দিগ তাৰ হয়
অ সেইটোতো হয় বাৰু আৰু তোমাৰ যেনেকে ইয়াততো ট্ৰেফিক থাকে বাকী টাউনত যে তোমাৰ চক বজাৰ আছে আকৌ তোমাৰ বহুত জাগা আছে ন টাউনৰ জানা ফুটপাথতে মানে ইমান ডাঙৰ ডাঙৰ গাড়ী থৈ দিয়ে, বাইক থৈ দিয়ে, মানে খোজকাঢ়িবও বহু জেগা নাই নাই জানা।
অঁ সেইতে সেইটোৱে। মানে আৰু আজিকালি- হেৰি ইলেক্ট্ৰিক ই ৰিক্সা খিনি, সেই খিনিতো আৰু য'তে ত'তে সোমাই দিয়ে। এনেকে এনেকে মানুহৰ গাৰ ওপৰতে উঠাই দিব আৰু মানে- ইপিনে সিপিনে চলাই থাকে, যতে ত'তে সোমাই দিয়ে আৰু ই ৰিক্সা খিনি।
অঁ সেইটো হয় দেই। তোমাৰ টমটম বিলাক মানে- আজিকালি ইমান হৈ গৈছে ন মানে অটোয়ে নাই জানা। টেম্পু এ নাই।
অঁ। উম যিমান টেম্পু নাই তাতকে দুগুণ মানে টমটম আছে আৰু তেনেকা আৰু।
সেইটোয়ে তোমাৰ, এইটো মানে টমটমটো মানে আজিকালি মানে চলে মানে বেছি বা- মানুহ বিলাকে মানে টমটমে- বেছি যাব বিচাৰে কিন্তু মানে টমটম বিলাক ইমান হৈ গৈছে ন মানে- টমটমৰ কাৰণে যে মানে ৰাস্তাটো মানে ব্লক হৈ যোৱা নিচিনা লাগে জানা মাজে মাজে। উ
অঁ সেইটোৱে মানে টমটম খিনিৰ কাৰণে এনেকা লাগে কি আৰু ৰাস্তা খিনিয়ে ব্লক হৈ গৈছে। ক'তো যাব নোৱাৰা নিচিনা লাগে। বহুত দিগদাৰ হয় আৰু টমটম খিনিৰ কাৰণে।
সেইটোয়েইটো। বাকী তুমিতো ইয়াৰো আমাৰ তেজপুৰৰটো তুমি- চাইছাই ট্ৰেফিক। তুমি গুৱাহাটীৰটো চোৱাই নাই চাইছা নে এতিয়ালৈকে?
অঁ গুৱাহাটী গৈছিলোঁ মানে আমি মাজতে, ত' তেতিয়া গুৱাহাটীত- ট্ৰেফিকো মানে গ এইটোতো তেজপুৰতো একোৱে নহয়, গুৱাহাটী ট্ৰেফিক মানে! ইমান বেছি বেয়া মানে একদম এঘণ্টা দুঘন্টা লাগি যায়। তাতে ৰখি ৰখি ৰখি ৰখি ৰখি ৰখি।
সেইটোয়েইটো, তোমাৰ ভাবা- চোন ইমান কষ্ট লাগে, তোমাৰ এনে গৰম দিনততো ৰ'দতে জানা থিয় হৈ থাকিব লাগে। একেবাৰে যোনে তো- কাৰত যায়, গাড়ীত যায় তাৰতো ভালে মানে অলপমান এচি থাকে কিন্তু যোনে বাইক স্কুটিত যায় সিহঁতৰ- কিমান বেয়া হালত হয় চাগে ভাবাচোন।
অঁ সেইটোতো হয় আৰু এই যে চাৰ্ভিচত যোনখিনিয়ে কাম কৰে ন মানে জমে- তৰ, ৰেপিড এইখিনি। সিহঁতৰতো চবতকে বেছি কষ্ট হয় আৰু চাৰ্ভিচৰ মানুহখিনিৰ। কাৰণ সিহঁতি ৰ'দ হওঁক, বৰষুণ হওঁক সিহঁতিটো মানে নিজৰ কামটোতো কৰিব- লাগিহ, চাৰ্ভিচটোটো দিবই লাগে ইমান ৰ'দত গৈ পেলাই সিহঁতি। মানে ডেলিভাৰী চলিয়াই দিব লাগে ন। ত' সিহঁতৰে কষ্ট হৈ যায় বেছিকে মানে।
সেইটোয়েটো মানে কষ্ট বহুত হয় দেই আজিকালি মানে এইবিলাকৰ কাৰণে।
অঁ ট্ৰেফিক, কনষ্ট্ৰাকচন এইবোৰৰ কাৰণে মানে সৰু সৰু মানুহ খিনিয়ে বেছি- মানে এনেকুৱা হেৰি পায় আৰু।
সেইটোয়েটো বা- সেইটোৱে। বাকী এনে আমাৰ অসমতো ট্ৰেফিক আছে কিন্তু তুমি দিল্লীৰ ট্ৰেফিক চাইছা?
মই দিল্লী হেৰি অল্ড দিল্লী গৈছিলোঁ, অল্ড দিল্লীৰ ট্ৰেফিকটো আছে কিন্তু মই- অঁ হেৰী যেতিয়া চণ্ডীগড় গৈছিলোঁ না চণ্ডীগড় ভাল লাগিছিল। চণ্ডীগড় মানে বহুত- উম অকল ডেভলোপ্ড এৰিয়া মানে পুৰা ডেভলোপ্ড হয়। চণ্ডীগড়- তাত ট্ৰেফিক হ'লেও মানে- ধুনীয়াকে মানে চব ধুনীয়া ধুনীয়াকে যায় আৰু এনেকা নালাগে কি সি ইণ্ডিয়াৰ পাৰ্ট হয় বহুত ধুনীয়া আছিলে মানুহ টাইম টু টাইম টাইম যায় আৰু। তাতো ট্ৰেফিক আছে ট্ৰেফিক আছে কিন্তু মানে বহুত চাফা হয়। ইয়াত যেনেকা হয় ন তেনেকা নিচিনা নহয় আৰু দিল্লীৰ নিচিনাটো আৰু নহয়। দিল্লী অল্ড দিল্লীতো মোৰ একদম ভাল নালাগিল আৰু। তাত তাতটো গৰম, গৰমত তুমি ওলাবই নোৱাৰা ৰ'দত একদম মানে এইফালে কি গাৰ ছাল পুৰে মইতো যেতিয়া ওল্ড দিল্লীত গৈছিলো ন হেৰি বাট কোনটো কোনটো আহ হ কিবা এটা বজাৰত গৈছিলো, কি
অঁ এইটো চোৰ বাজাৰ ন চোৰ বাজাৰ।
চোৰ বাজাৰ নহয় আৰু এটা আছে এটা তো চাৰজনি হয় চাৰজ নি নহয় বেলেগ এটা
পাল্টন বাজাৰ হব চাগে অঁ পাল্টন বাজাৰ হ'ব।
ফেমাছ বজাৰ এটা আছিলে হা তো তাত গৈ ছিলো মোৰ গোটেই গাল পুৰিবলৈ লাগি গৈছিলে এনেকুৱা লাগিছিল কি মোৰ গাল জ্বলি আছে তেনেকা তাত বহুত মানে গৰম ন আৰু অক্সিজেনো ইমান মানে বহুত অক্সিজেন মানে এনেকুৱা মানে পলিউচনৰ সৈতে মিক্স হৈ যায় ন, ত' সেইকাৰণে ক্লিয়াৰ এয়াৰটো নাপায় আৰু।
মানে কিয় জানা মানে সেইফালে মানে ইমান গছ গছনি নাই ন ত' মানে আমাৰ নৰ্থ ইষ্টত জানা গছ গছনি থাকে ইয়াত মানে অক্সিজেন পাই মানুহে ভালকে পায় কিন্তু সেইবিলাক না চিটি এৰিয়াত যে ইমান পলিউচন হয় গাড়ী কাৰণে তোমাৰ ইণ্ডাষ্ট্ৰিজ কাৰণে ডাঙৰ ডাঙৰ মানে উশাহ লোৱাটো অলপমান না প্ৰব্লেম হৈ যায় আৰু, আৰু গৰমতটো আৰুয়ে গৰম উঠি যায়।
অঁ আৰে তাত ওল্ড দিল্লীত গছৰ মানে নামো নিচান নাথাকা নিচিনা। আৰু এনেকা নহয় সি বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ বিল্ডিং আছে হা এনেকা উম লাগে কি ধুপ ভাঙা চিঙা বিল্ডিঙে আছে তাতেই মানুহৰ মানে ইমান ইমান মানুহ থাকে আৰু একদম মানে এনেকোৱা সেউজীয়া ৰংতোত নে নেদেখা নিচিনাই লাগে আৰু, গছ গছনি না থাকা নিচিনা কিন্তু, চণ্ডীগড় মানে বহুত ধুনীয়া হয় আৰু তাত বহুত গছ গছনি আছে গ্ৰীনেৰী মানে দেখা পাই আৰু চণ্ডিগড়ত আৰু এটা বস্তু দেখি পাইছিলো মই কি এনেকা যোনবোৰ সিহঁতে চাইকেল চিপা থাকে ন তো চাইকেলবোৰ এনেকা চাইকেল ষ্টেণ্ড থাকে। তাৰ পৰা মানে তুমি পে কৰি পেলাই তুমি ৰেন্ট কৰি পেলাই লৈ যাব পাৰা পুৰা এইকাৰনে তেনেকুৱা দেখিছিলো আৰু।
অ' আচ্ছা, আৰু তোমাৰ চাইকেলৰ ৰেণ্টত কিমান লয় বাৰু সেইফালে?
সেইটোতো মই ইমান হেৰিকে দেখা নাছিলো কিন্তু মানে দেখা পাইছিলো আৰু কি এনেকাও এটা চিষ্টেম আছে বুলি।
অ' আচ্ছা আচ্ছা ঠিকে আছে, মানে এইবিলাক কৰিব লাগে আৰু মানে যোন যাৰ তাত মানে বাইক স্কুটি নাথাকে ন সিহঁতে মানে ৰে ণ্টত ল'ব লাগে আৰু ৰেন্টটোও মানে বেছি দাম হ'ব নালাগে নহ'লে মানুহে বাজেটত মানে ল'ব নোৱাৰিব ন এভৰেজ মানুহে।
সেইটোৱে মানে বস্তু মানে অলপ এফৰ্ডেবল হলে মানে বেছি ভাল হয়।
এইটোৱেটো, বাকী তুমি এনেই কিবা গাড়ী ভাড়া কৰি পাইছা নেকি আগতে স্কুটি, বাইক-
উম' মই নাই পোৱা মোৰ ভাইট- এতিয়া পাইছে আৰু এনেকুৱা ৰেণ্টেলত লৈছে।
অ' আৎচ্ছা আৎচ্ছা ময়ো এটা মানে বাইক- তো এটা ৰেন্টত লৈছো মানে এদিন ঘুৰিব যাব কাৰণে তোমাৰ থ্ৰি হাজাৰ লৈছে। মানে তিনি হাজাৰ লৈছে আৰু বাকী সিঁ- এতিয়া মানে উম পেট্ৰলটো আগৰ পাই আছিলে মোক বাছ অলপমান তুমি ভাবি লোৱা তিনি চাৰি লিটাৰ পেট্ৰলতো- ভৰাব লাগিছিল মানে যোনটো জাগাত যাব বিচাৰিছিলো বায়ে বাকো- বাইকখন মানে ভালে মাইলেজ দিছিলে ঠিকে আছে।
অঁ আৰু মানে কিছুমান থাকে ন যোনখিনি মানে আওৰলি লয় মানে এঘন্টা কাৰণে। তিনিশ টকা তেনেকা কৰি লোৱাটো বাৰু ঠিকে আছে কি- এঘন্টাৰ কাৰণে তিনিশ টকাটো মানে যিমান কেইটা ঘন্টা লৈছো তাৰ মানে দি দিছো। বা এশ টকা তেনেকা কৰি থাকে আৰু কিছুমানৰ।
অঁ সেইটো চিষ্টেম ভাল হয় বাৰু বাকী ঠিকে আছে তোমাৰ যি কয় আৰু তোমাৰ গুৱাহাটীত যে- এটা গ্ৰীণ বাছ থাকে গ্ৰীণ বাছত উঠিলে মানে বহুত কম দামত লৈ যায় ন ভাল মানে।
অঁ গ্ৰীণ বাছ- ত তেনেকা ভাল কিন্তু গ্ৰীণ বাছৰ ড্ৰাইভাৰ খিনি বহুত ৰোপ থাকে আৰু মানে। লাইন চাইন মানে অভাৰটেক বাগেৰা বহুত কৰি থাকে।
অঁ ইনতে অভাৰটেক কৰে আৰু মানে ইনতৰ মানে- কি কবা আৰু? থাকে আৰু মানে এতিয়া কি আমিনো কি কৰিব পাৰো ন আমাকতো ভালকে থৈ দিয়ে আমিতো একো- ক'ব নোৱাৰো ন এতিয়া।
অঁ অঁ নহয় এতিয়া মাজতে মানে- আহ এ হেৰি নতুন ল এটা পাছ হৈছে আৰু কি এতিয়া মানে- যোনখিনি গ্ৰীণ বাছ খিনি থাকে ন- ত খালি হেৰি লেফট চাইডে চলিব ৰাইট চাইড নচলে নহ'ব মানে বহুত- অভাৰটেক বাগেৰা হয় ন তেতিয়া মানে একচটেন্স হৈ যায়।
অঁ সেইটো হয় বাৰু এতিয়া কি কৰিবা ন? এক্সিডেণ্টটো হৈয়ে থাকে মানুহ- বাচ ভালকে চলাব লাগে নহ'লে মানে ইমান এটা অভাৰটেক কৰিলেনো কি হব ন কোৱাচোন? তোমাৰতো য'ত তুমি- যাব বিচাৰিছা তাততো এনেও তুমি গৈ পাবাই লাষ্টত গৈ পেলাইও যিমানে টাইম লাগে।
অঁ সেইটোৱে মানে আৰামছে যাব লাগে আৰু।
সেইটোৱে আৰু মানে ইমান এটা মানে আৰু যোনবিলাক এ এম্বুলেন্ঞ্চ যায় ন এম্বুলেন্ঞ্চ মানে- ইন্টৰটো মানে ইমাৰ্জেঞ্চিত যায়, ত সিহঁক মানে চাইড দিব লাগে আৰু মানে ট্ৰেফিকটো থাকিলে মানে- বহুত প্ৰব্লেম হৈ যায় ন হিনতৰ কাৰণে যোন বিলাক মানে- কিবা বেমাৰ হৈছে নহ'লে কিবা এক্সিডেন্ট হলে যে তোমাৰ এম্বুলেঞ্চ- চত লৈ যায় মানে এনেকুৱাকৈ চলিব লাগে কি মানে এটা লাইন খালী কৰি দিব লাগে। গে আৰু এই এম্বুুললেন্সটোৰ কাৰণে গম পাইছা?
অঁ অঁ সেইটোৱে বাকী ঠিকে আছে নহবা দিয়া। অঁ অঁ, বাই বাই।